ক
শুনিছো শুনিছো
কি কৰি আছা বন্ধু
এনে আছো ৰবা এতিয়া ঘৰতে আছো তুমি
অ ঘৰতে আছ ৰবা আমি মানে অলপমান ওলাই গৈছিলো চখৰ ফালে ত' বাপৰে বাপ গৰমত থাকিবই নোৱাৰে মানে দুখ দুখ দুখ দোকান এখনত গৈছিলো বা যি বনাই আছে মানে তেলৰ বস্তু থুপুৰা বনাই আছিল দোকান এখনত মানে মই তাৰে পৰা গুচিয়ে আহিছো এ তোমাৰ ভাজা বৰা বস্তু গেছ হৈ গৈছিল পুৰা
ফাষ্ট ফুড ফা্ষ্ট ফুড তো
উম উম ফাষ্ট ফুড ফাষ্ট ফুড ভাজা পৰা
নাই গৰম গৰম উঠাবলৈ ইচ্ছা নাযায়
হে খাব ইচ্ছা নাযায় মানে মোৰ লগৰ এটা লৈ গৈছিল মানে
অ অ
মই খোৱা নাই মই খোৱা নাই এ মই এইবিলাক খালে গেষ্টিক হৈ মৰিম
হয় হয় নেকি
গৰমত মোৰ এনেই পেটৰ গণ্ডগোল বহুত হয়
মানে পেতৰ গ তোমাৰ বহত
উম
তোমাৰ একদম ভাল নালাগে একদম
আৰু মই ভাবো মানে গৰমত তুমি যিমানে নিৰামিষ খাবা সিমানে ভাল
হয় হয় নিৰামিষ এ খাব লাগে গৰমত
নিৰামিষ আৰু প্লেইন খানাবোৰ
হয় হয় এতিয়া কি বনাইছে নিৰামিষ নেকি
এ আজি নিৰামিষে চাগে নে গমেই পোৱা নাই মই অ মই ঘ ঘৰত নাই বাহিৰত আছো
মাংস আনিলে গম পালা আৰু।
অ' মাংস আনিলে মাংস বনালেতো গ গোন্ধ ওলাল হয়। গোন্ধ ওলোৱা নাই যদি নি নিৰামিষ এ হ'ব কিজানি
অ' অ নিৰামিষ এ হ'ব। বহুত গৰম দিছে এ, ৰ'দে হেৰি তোমাৰ লাইট এ নাই ৰবা এতিয়া কাৰেণ্টে নাই।
তাকেতো তাত বহুত গৰম দিছে তাতে আজিকালি আৰু মানুহবোৰ গছ কাটি দিছে নহয় বহুত।
উম' গছবিলাক কাতি দিছে। আকৌ ত' এতিয়া কাৰেণ্টটো তোমালোকৰ ফালেটো আছে।
হাৱা নু উঠা হৈছে হয় হয় আমাৰ ফালে কাৰেণ্ট আছে কালি ৰাতি নাছিল আমাৰ ফালে
হয়। আমাৰ ৰাতিটো নাছিলে এতিয়াও নাই। এতিয়াওতো, কাৰেন্টটো আহাই নাই এতিয়াও
তাকে, কিবা প্ৰব্লেম হৈছে চাগে। মেজৰ কিবা প্ৰব্লেম হৈছে ট্ৰেঞ্চফৰ্মাৰ কিবা হৈছে চাগৈ।
উম ট্ৰেঞ্চফৰ্মাৰে হব কিবা এ ৰাতি তোমাৰ লাইটটো আহিলেহে ভাল আছিল। খেল খেলা চাব লাগিব ৰাতি।
মোবাইল আছে না, মোবাইলত চাবা।
এয়া, মোবাইলত চাই ভাল নালাগে।
সেইটোও হয় বাৰু, কোনটো উপায় নহলে তো মোবাইলতে চাব লাগিব লাইন নাহিলে।
এ, মোবাইলতো আৰু তোমাৰ মোবাইলতো তোমাৰ ডাটা বিলাক বহুত যায় মানে ফ'ৰ জি মোবাইল ন,
হয় হয় হয় ঠিকেইতো তুমি এটা ৱাইবহম ৱাইফাই এটা লগাই লোৱা। তোমাৰ ফৰ জি ন, ঘৰত ৱাইফাই এটা লগাই লোৱা।
তোমাৰ লোকৰ কিমান লৈছিল।
কি ৱাই ফাই লগোৱাতে।
ওহো
ৱাইফাই লগোৱাতে মানে ফিটিং চাৰ্জটো ফ্ৰী আছিল তাৰপিছত, এক্সট্ৰা ছশ টকা এটা লৈছিল তাৰ পিছত ছয় মাহৰ কাৰণে ফ্ৰী পাইছিলো।
ছয় মাহ আৰু ফ্ৰী পাইছিলা?
অঁ।
হয় নেকি?
অ' আম আম আমি বহুত, বহুত দিন হ'ল বহুত দিন হ'ল লগোৱা। এতিয়া অলপ হা হাজাৰ টকা মান লাগিব পাৰে ছশ টকাৰ জাগাত। চাৰিশ টকা দুশ টকা বাঢ়িব পাৰে।
অ' হাজাৰ টকাই দিব দিম, কিন্তু তোমাৰ মানে ছয়মাহ দিব না ফ্ৰী?
এইটোটো মই ক'ব নোৱাৰিম নহয়, তেতিয়া মানে নতুন নতুন ফাইবাৰ ওলাইছিল চ' তেতিয়াই লগোৱা আমি।
উম।
তেতিয়া মানে উম' নতুন নতুন যেনেকুৱা তোমাৰ জিঅ' চিম আহাতে ছমাহ ফ্ৰী দিছিল।
হয়।
সেই তেনকুৱা মানে নতুন নতুন বস্তু বোৰ ফ্ৰী দিয়ে ন।
হয় হয় মই সুধি চাব লাগব ৰবা, তোমাৰ এই জিঅ- মাই জিঅ' এপছতে মানে এনেকে কনটেক্ট কৰি কিনো।
হয়। মা মাইজিঅ' এপছত অ অপচন আছে। তোমাৰ জিঅ' ফাইভাৰ বুলি অপশচন আছে।
জিঅ' ফাইবাৰ বুলি আছে, তাত তুন থাকিব কনটেক্ট নম্বৰ।
নম নম্বৰ নাম বহা বহালে আৰু এড্ৰেছ বহালে তোমাৰ, চাবমিট হৈ যাব তাৰপিছত তোমাক চৌবিশ ঘন্টাৰ ভিতৰত অফিচৰ পৰা নিজে নিজে ফোন কৰিব যে আপুনি জিঅ' ফাইভাৰৰ কাৰণে, ৰিকুৱেষ্ট পঠাইছিল নেকি।
হয় তাৰপিছত সুধি লম বস্তুখিনি।
হয় হয়। সুধি লবা তোমাৰ সু সুবিধা হলে লগাবা অ অ অ অ অসুবিধা হ'লেতো লগাই লাভ নাই।
অ আৰু তোৰ সিহঁতে গম পাব যি আমাৰ ইয়াত জিঅ' ফাইভাৰ আছে নে নাই সেইখিনি ত সিহঁতে গম পাব। এটলিষ্ট কথা
পাব পাব পাব পাব।
অ' সেইখিনি সুধিলো কাৰণ ইয়াত আছে না মইটো মই জানাত টো ইয়াত মানে আমাৰ গাঁৱৰ কোনো লগোৱা নাই এতিয়ালৈকে।
লগাই লোৱা লগাই লোৱা ত ত তোমালোকে ফাৰ্ষ্ট হ'বা লগাই লোৱা।
লগাই ল'ম যদি আছে মই লগাই ল'ম আৰু যদি তোমাৰ হাজাৰ টকাতো যদি ছয়মাহ দি দিয়ে মই লগাই লম।
অঁ।
যদি ছয় মাহ নিদিলেও চাৰি মাহ দিলেওঁ লগাই লম।
হয় তিনিমাহ দিলেওঁ বহুত হাজাৰ টকাত।
অ তিনিমাহ দিলেওঁ পাৰি বাৰু, হ'লেও চাৰিমাহ মান মই ৰিকুৱেষ্ট কৰিম এটা বাৰু সিহঁতৰ।
অ ৰিকুৱেষ্ট কৰিলে কেতিয়াবা সুখ মানে ক'বা মানে এতিয়া আমাৰ কোনো লগোৱা নাই চ মই প্ৰথম লগাম বুলি ভাবিছোঁ চ আপোনাৰ আ আ আপোনালৈ কিবা ডিছকাউণ্ট কৰি দিয়ক মানে ডিছকাউণ্ট মানে একো ডিছকাউণ্ট নালাগে মোক পইচাটো ৰাখি লওক যিমান পইচা মানে চাৰ্জ হয় লগোৱাৰ টাইমত চ' মোক মানে নেটটো মানে ইমান মাহৰ কাৰণে ফ্ৰী কৰি দিয়ক আৰু এনেকুৱা টাইপ কবা আৰু।
অঁ অঁ অঁ'। মানে ক'ম আৰু মানে প্ৰথম মই লগালে আৰু বেলেগেও টো লগাব মোক দেখি।
হয় হয়, ঠিকে কৈছা।
তাৰমানে সিহঁত মোক দেখালেতো আৰু বেলেগেও লগাব সেনেকে ক'ব লাগিব সিহঁতক।
তুমি লগাবা তাৰ পিছত তোমাৰ ঘৰত বেলেগে আহিব তই জিঅ' ফাইভাৰ লগালি নেকি ময়ো লগ- লগাব লাগিব ৰ নেত ভালেই চোন।
অঁ অঁ তাৰপিছত পাৰিলে মানে আৰু- টো ডাটা বিলাক লৈ ল'ব পাছত।
প্ৰাইভেট কৰি ল'বা বুজিছা।
অঁ'
নহ'লে তোমাৰ নেট চবে ইউজ কৰি থাকিব।
অঁ প্ৰাইভেটে কৰি ল'ম মই, মই আৰু চবকে দিম না, তেনেকে মই প- পইচা মই পইচা ভৰি থাকিম মই আৰু বেলেগক মই হেৰি কৰি দিম।
তোমাৰ ঘৰত আহা মানুহৰ কথা বেলেগ মানে কেতিয়াবা তোমাৰ লগৰ আহিল নেটটো খুজিল। তেতিয়া বেলেগ পাছৱৰৰ্ডটো দিকেনে দিলা। বা স্কেনাৰ দিব পাৰে ন আজিকালি স্কেন কৰিলেই হৈ যায়।
স্কেনাৰে দি স্কেনাৰে ভাল হ'ব।
হয়, আৰু তুমি এই কাম কৰিবা পাৰিলে- পাৰিলে মানে বক্সত বেলেগ পাছৱৰ্ড থাকে উল্টা পুল্তা পাৰিলে তুমি তেওঁলোকক সুধিবা পাছৱৰ্ডটো চেঞ্জ- কৰিব লাগে মোৰ নামত পাচৱৰ্ডটো দিলে ভাল। তেওঁলোকে কৰি দিব মানে বক্সত কিবাও উলো- উল্টা পুল্টা থাকে জিঅ' থাকিব তাৰপিছত এ ই এনেকুৱা থাকে পাছৱৰ্ড এফ-
অঁ অঁ।
অঁ মই কনটেক কৰিম ৰবা মই আজি কণ্টেক ৰাতি কৰিম আজি পাৰিলে। এইটোটো বহুৱাৰ তাত তাত বহুৱা'ৰ পিছতটো ইয়াতে নিজে কন্টেক কৰিব। নাম আৰু নম-
হয় হয় হয় হয় হয়, মোবাইল নম্বাৰ এড্ৰেছ ভৱা হ'লে। সিহঁতৰ তাত মানে তোমাৰ নাম্বাৰত ৰিকুৱেষ্ট এটা যাব চ' তোমাক চৌবিশ ঘন্টাৰ ভিতৰত- কন্টেক্ট কৰিব।
অঁ ভাল লাগিলে লগালো আৰু যেদি বস্তু খিনি মিল-
হয় হয় হয়, তোমাত তোমাৰ বাজেতত তোমাৰ বাজেটত যদি- চব মিলাই লগাই ল'বা।
মিলে লগাই ল'ম মই।
ত' তেনেকুৱাই মানে মোৰ আগতে ইয়াৰতেল চিম আছিল। হয়, হয়, মানে মোৰ আগতে- এটা এয়াৰটেল চিম আছিল এটা জিঅ' চিম আছিল হাঁ।
উম'
মানে এমাহ এইটোত ৰিচাৰ্জ কৰো তাৰপিছত এমাহ এইটোত ৰিচাৰ্জ কৰো। তাৰপিছত তোমাৰ- এমাহ এ এ মানে ৰাতি হলে ইমান নেট- টৱকে নাপায় ইয়াৰতেলৰ চ' ময় জিঅ'ত পৌট কৰি ললো চিম-
গম পাইছো, গম পাইছো, হয় হয়, মানে- জিঅ'টো তুমি জি চিমে নহক- ওপৰত কৰিলে সিহঁতে মানে তোমাক এটা অফাৰ দিয়ে দুই মাহ তিনিমাহৰ এটা। ৰিচাৰ্জ তো এনে দিয়ে মইতো মইতো একবাৰ কি কৰিছিলোঁ মানে তোমাৰ অহ এয়াৰটেল আছে চিম জিঅ লৈকে নিলো এটা লগৰ ল'ৰাই সি কাম কৰে জিঅত
কৰিলে সি কলে যি তই চিমখন এয়াৰতেল পৰা জিঅলৈকে আহ তোক মই তিনি মাহৰ হেৰি দিম অফাৰ দিম ৰিচাৰ্জ ফ্ৰী দিম। তাৰে পিছত তিনিমাহ মই। পালোঁ তিনিমাহ পালোঁ আৰু জি অতো ইনকামিংটো ঠিকে থাকে তাৰ পিছত মই কি কৰিলোঁ।
অহ ই জি জিঅতো কিন্তু এই জি অ গুণটো এটা ভাল ইনকামিটো মানে তিনি কাটি।
অহ কাটি নাযায় তোমাৰ সেইটো।
এয়াৰটেল আজিকালি এক এ এসপ্ত। এসপ্তাহ বুলি কয় ইনকামিং এসপ্তাহ ভিতৰত কাটিব কিন্তু পিছদিনা কাটি দিয়ে।
অহ মানে তোমাৰ হেৰি তাৰপিছত সি দিলে ছাপ্পন দিন দিলে ছাপ্পন দিন তিনি মাহ। আঠাইশ দিনকে তাৰপিছত। তেনেকে পৰ্ক কৰি লৈছো মই মানে পৰ্ক কৰিলে সিহঁতৰ অফিচ বিলাকৰ বহুত লাভ আছে
অ অ অফাৰ দিয়ে অফাৰ দিয়ে তোমাক মই দুই‌ দুই মাহৰ ৰিচাৰ্জ। ফ্ৰী পাইছিলোঁ তাৰপিছত তোমাৰ যিয়ো সস্ত। তি মানে একবছৰ পোৰা ফ্ৰী পাইছিলোঁ জিঅ সস্তাৰ
উম সিহঁতে দিয়ে অফাৰ সিহঁতৰ সেইটোতো মানে। বেলেগ কোম্পানীৰ পৰা নহয় নহয়। ইউজাৰ বাঢ়ে সিহঁতৰ মানে বেলেগ চিমৰ পৰা বেলেগ। উম কাটি লৈ যাব পাৰিলে সিহঁতৰ বহুত লাভ আছে।
বেলেগ কোম্পানীৰ পৰা এটা যদি তুমি বেলেগ কোম্পানীত আহা জৰ্ব কৰিব চস্পচ চৌ তো এহঁতৰ তো মানে কিবা এটা দিব ন তোমাক অফাৰ।
অহ অফাৰ মানে কি তোৰ লাভ আছে বহুত লাভ।
বহুত লাভ, বহুত লাভ, বহুত লাভ।
সেইকাৰণে সিহঁতৰ অফাৰ বিলাক দিয়ে যি আমাৰ জিঅ চিম
মানে পৰ্ট কৰি লগে লগে তো এয়াৰটেলত মেছেজ গৈছিল হয়। তাৰপিছতে মা- মা- মা- মানে অফিচ। তেওঁৰ পৰা সেই কেন্সেল কৰি দিয়ে তাৰপিছত আপোনাৰ কেন্সেল হ'ব, ই এয়াৰটেল অফিচৰ পৰা তাৰপিছত। এ' সিহঁতে ফোন কৰি কি ভাবিছা? যে আপুনি যে চিম টো পৰ্ট কৰিলে কিবা প্ৰব্লেম পাইছে নেকি, মই হয় হয়
এ নাই নেকি তেনেকে ফোন কৰে এইটো।
হয়',
ঠিক আছে দিয়া ৰাখিছো আজি।
হয়', হয়', ঠিক আছে ঠিক আছে এইটো বিষয়ে পিছত কথা ৰাখিম ঠিক আছে।